হেল্ল'
হেল্ল' অমি গুড মৰ্ণং
অ গুড মৰ্নিং ক
মোৰ মাতটো ক্লিয়াৰ আহি আছে না
উম ক্ৰিষ্টেল ক্লিয়াৰছিলা
দে কৌ কিবা কোৱা বোলে চোন
তই ফোন কৰিছা কৌচোন কি
অ মই ভাবিলো অলপ কথা পাতো সেইকাৰণে ফোন মাৰলো
উম ক কি কথা পাতিব
মই সেই ট্ৰেভেলিঙৰ ওপৰত কথা পাত ব খুজিছিলোঁ ভ্ৰমণ
অ ট্ৰেভেলিং
আহ
এচোন ক কি জানা তই ট্ৰেভেলিঙৰ বিষয়ে মই চাৰচ আ তাক কাম চ কৰো
মানে আৰু ভ্ৰমণ মানে সেই এখন জাগৰ পৰা, বেলেগ এখন জেগালৈ মানে যোৱাতো নুবুজায় আৰু। ভ্ৰমণে মানে ম ক নতুন ঠাই আৰু নতুন মানুহ, নতুন সংস্কৃতি খাদ্য দ এইগিলা দিয়ে।
হম, হম।
জ্ঞান বৃদ্ধি কৰে, তাৰপিছত জীৱনক অধিক সমৃদ্ধা কৰি তোলে মানে ভ্ৰমণে, সেইবাবে মই ভাবিলো আৰু ভ্ৰমণৰে বিষয়টো আজি আলোচনা কৰোঁ।
হয় নেকি?
হয়।
ঠিকে আছে বিষয়টো ধ ভ্ৰমণ।
অ',
মোৰ মতে, মানে সেই আৰু ভ্ৰমণ মানে কি আৰু মানে এটা অভিজ্ঞতা আৰু। যে কেৱল আনন্দ নিদিয়ে বৰঞ্চ মানে বাস্তৱ জীৱনত বহু মূল্যবান শিক্ষা দিয়ে টো যাওঁ আৰু
আহ।
তেতিয়া মানে সেই ঠাইখনৰ ইতিহাস জানিবা পাৰো, সংস্কৃতি বিলাক জানো। ভাষা জানোন্ত পৰম্পৰা জানো, সিহতৰ আচৰণ বিলাক গম পাও বা সিহঁতৰ জীৱন ধাৰাটো মানে ওচৰৰ পৰা জ জনাৰ সুযোগ পাওঁ আৰু
আহ, তই বোলো হেৰি প্ৰথমবাৰ কেতিয়া গৈছিলি ভ্ৰমণলৈ দূৰলৈ? আৰু সেই মানে এক্সপিৰিয়েঞ্চটো তোৰ মনত কেনেকে প্ৰভাৱ পেলাইছে?
উ, মই প্ৰথম
আহ,
প্ৰথম মাহে গৈছিলো ফেমিলিৰ লগতে গৈছিলো। মন বিৰিয়ান এই মৌচুনাৰাম ফালে গৈছিলো।
অ তাৰ পিছত
মানে তাতে বহুত পাহাৰ দেখা পাইছিলো, ডাঙৰ নদী আছিল, ৱাটাৰফল আছিল।
আহ,
নতুন চহৰ খ দেখা পাইছিলো ত আৰু বেলেগ আৰু বেলেগ বেলেগ জেগা দেখা পাইছিলো। ত আগতে কিতাপত পঢ়িছিলো না শ্ৰীিলং, মেঘালয় এইবিলাকৰ কথাবিলাক।
অ'
সেইবিলাক মানে ৰিয়েল লাইফত দেখি বেছি ভাল লাগছে আৰু মানে।
আহ জগা মুখৰ ধুনীয়া নাই ইফালৰ বহুত।
ধুনীয়া আৰু মানে সেই ভ্ৰমণটোৰ পৰা মানে মই এটা কথা গম পাইছিলো যে পৃথিৱীখন বহুত ডাঙৰ আৰু আৰু প্ৰতিটো ঠাইৰে মানে নিজ নিজা' নিজা মানে সৌন্দৰ্য আছে, ইতিহাস আছে, বৈশিষ্টয় আছে আৰু
অ ব নিছা ম মানে ভাবো আৰু মানুহে মানে একবাৰ হলে যাবা লাগে বছৰত।
উম', উম একবাৰ যাবা লাগে আৰু বছৰ এটা ট্ৰিপ।
উম' কিমান আৰু কাম পঢ়া শুনা আৰু এইগিলা মানে দায়িত্ব লৈ থাকে। আৰু জীৱনৰত অলপ প্ৰাকৃতিক পৰিৱেশতো মানে সেইয় আৰু আনন্দ ল'ব লাগে। আৰু প্ৰাকৃতিক পৰিৱেশতো
উম' হম কৈছ।
চাবি যেতিয়া আমি পাহাৰৰ ওচৰত যাওঁ বা সাগৰৰ ওচৰত য ধৰ ৱাটাৰ ফলৰ ওচৰতে য আৰু ত কি যদি তাৰে তাৰ লগত আমি অলপ সময় কটাও আৰু
অ'
কটালি মানে মনতটো আৰু ভাল লাগি থাকে। আৰু তাটা কাৰণে ত পৰিৱেশটো শান্ত হৈ থাকে। না আৰু বতাহটো। ফ্ৰেছ বতৱা মই। চৰাইৰ মাত পাও উম' ভাল লাগি থাকে। আৰু মানে
উম' সেইটোৱে ভাল লাগে। মানে আৰু ঘূৰা-ফুৰাৰ এটা ক অ'
ক -ক
মই কৈছো। কি ঘূৰা ফুৰাৰ এটা সেই আৰু ডাঙৰ লাভ হৈছে। খাদ্য আৰু বেলেগ জেগাৰ সোৱাদো ল'ব পাৰো আমি এইবেলোক
অ-অ মানে আমি যোনটো জেগাত যায় আৰু সেইটো জেগাৰ লোকেল ফুডছবিলাক। তাই কৰিবা বাৰু-আৰু-
আহ, যিবোৰত আমি আগতে খাই পোৱা নাই। দেখি আ' নকৌ বেলে বলে এবৰ সংস্কৃতি আৰু এইবোৰ।
হ-হা।
উম'। বাকি অ'।
আৰু ভ্ৰমণৰ সময়তে নিজৰ স্বাস্থ্যটোকো সমানে গুৰুত্ব দিব লাগে। আৰু য'তে মানে য'তে নাযাও ক মানেমি য'তে নেগিলেও মানে। খাদ্যটো ক্লিন খাব লাগে। বা পানীখিনি বিশুদ্ধ পানী খাব লাগে। নিজে পৰিষ্কাৰ পৰিচ্ছন্নতাই ৰাখ।
আহ'। ঔষধ চৌষধটো নিবই লাগে দেচোন হঠাতে গা চা বেয়া হৈ যায় দেখা নাই।
উম- উম
ঘুৰা-ফুৰাৰ কেইটামান সেই কওঁচোন তই মানে বেনিফিট যেনেহেন ঘুৰি কেনে কেনে লাগে।
হয়টো।
উম,
ভ্ৰমণে মানে কি আৰু মানুহৰ। মানসিক শাৰীৰিক আৰু বৈদিক বিকাশত মানে গুৰুত্বপূৰ্ণ ভূমিকা। এটা পালন কৰে আৰু ভিটামিনে নতুন এটা ঠাই ভ্ৰমণ কৰোঁ। এতিয়া সেই ঠাইেতত বিভিন্ন সংস্কৃতি জানো।
অ'
জীৱন ধাৰণাটোো গম পাওঁ মানে কেনেকে এহতে জীয়াই। ৰ' ড্ৰেছ বিলাকৰ কথা গম পা কি 'কি ড্ৰেছ। পৰিধান কৰে। সিহঁতে সেইবিলাক কথা গম পাওঁ। লগতে মানে ভ্ৰমণ কৰিলে আৰু মানে আমাৰ অলপ ষ্ট্ৰেছ বিলক কমি আৰু টেনচন চেনচন অলপ কমি থাকে মনতটো ভালে থাকে বা আমি নতুন অলপ শক্তি পাওঁ নতুন শক্তি কাম কৰিবা পাৰো। আৰু ধৰ কিতাপত যিবিলাক বস্তু পঢ়ো আমি সেইবিলাক জাগাত যদি ফুৰিব যাও তেতিয়াহলে বাস্তৱত মানে বহুত বস্তু শিকাৰ আৰু মানে সুবিধা পায় আৰু সেইটোয়ে কথা।
আৰু মানে ইয়াৰে ধৰ তোৰ বাজেটটো আৰু খৰচাটো কেনেকে প্লেনিং কৰিম ভ্ৰমণ কৰ কৰা আগত।
চাবি ভ্ৰমণৰো সময়ত মানে নিজে মানে যিখিনি খৰচ কৰিব পাৰা আৰু সেই সমাৰ্থ অনুযায়ী মানে বাজেটটো তৈয়াৰ কৰিব লাগে আৰু ঘৰত যেতিয়া যেনেকে যাত ট্ৰেভেলৰ খৰচ থাকিব আমাৰ হোটেলৰ থাকিব তাতে খোৱা খাদ্যত থাকিব, টিকেটৰ থাকিব। আহ সেই। বা ধৰ কিবা এটা ইমাৰ্জেঞ্চি হৈ গেলে মানে হাতত নিজৰ অলপ পইচা ৰাখিব লাগে আৰু সেনেকে বনাব লাগে বাজেটটো মানি চলা যদি তেতিয়া আৰু ভাল হয় নিজৰ মানে এক্স্ৰ খৰচ নহয় আৰু তেতিয়া বাজেট চলালি আৰু ভাল
আহ', আহ', এনেতোৰ ধৰ আমি ভাৰততে ঘুৰিব খুজছো ভাৰতৰ কইটামান ভাল ভাল ঠাই কিনেহেন মানে ফুৰিব পাৰা, য'ত ঘুৰিও ভাল লাগে ফটো চোটো বঢ়িয়া হ'ব।
অ ভাৰতৰ চাৰি, ভাৰতৰ মানে প্ৰতিখন ৰাজ্যৰে নিজা নিজা ভাল জেগা আছে আৰু বা বৈশিষ্ট্য় আছে আৰু। তেনেকে গোৱাত বীজবিলাক আছে, সাগৰবিলাক আছে, কাশ্মীৰৰ পাহাৰ বিলাক ভাল লাগে, পেহেলগাম জোগাতটো ভাল লাগে তাৰে, বা তাৰে প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ধুনীয়া।
আহ',
ৰাজস্থানৰ যিবিলাক সেই আছে আৰু ৰাজপ্ৰসাদ বিলাক আছে মাহেল বিলাক আছে তাতে, তাৰ পিছত হিমাচল প্ৰদেশৰ পাহাৰীয়া জেগা বিলাক ভাল লাগে। এনেকুয়া আৰু। তই অসমৰ কেইখনমান কচোন পৰ্যটনস্থলী। মানে অসমৰ কোনবিলাক জেগা ভাল লাগে আৰু যাবা পাৰি আৰু।
এ কাজিৰঙা যাব পাৰি, কাৰণ তাতে এশিঙীয়া গঁড় পোৱা যায় না কাজিৰঙাত। তাৰপিত মাজুলী যাবাৰী বৃহৎ নদী দ্বীপ এইটো এটা তাৰপিছত, শিৱসাগৰত যাব পাৰি তাতে লগ কাৰেংঘৰ তলা তল ঘৰ এইগিলা আছে চাই পোৱা নাই দিছোন আমি। যাব লাগিব এদিন তাৰ পিছত হাফলঙ যাব পাৰি তাতেও পাহাৰ বা বঢ়িয়া আৰু ধুনীয়া ধুনীয়া পাহাৰ আছে। তাৰপিছত এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখান যি তাতে যাব পাৰি তাৰপিছত, ইউনেস্কো বুলি যে জেগাটো সেইটোত যাব পাৰি,
ইউনেস্কো, ইউনেস্কো জাগা নহয়। ইউনেস্কো মানে এটা অৰ্গেনাইজেচন যিয়ে মানে কোনো এটা জেগাক মানে বিশ্ব ঐতিহ্য স্থান বুলি মানে স্বীকৃতি প্ৰদান কৰে আৰু।
আহ সেইটোৱে মই ক'ব খুজিছিলো মানে এই নেটৱৰ্কতটো বেয়া আছিল চাগে।
উম',
কচোন এতিয়া বাহিৰত মানে ক'ত যাব পাৰি মানে বাহিৰত হল, পিজ্জা পাছপৰ্ট চবতে লাগে নেকি বাহিৰত?
হম', হম',
বাহিৰত ধৰ যাব খুজছো ইণ্ডিয়াৰ বাহিৰৰ কি চব জাগাত যাব খুজলি কি ভিজ্জা পাছপৰ্ট লাগব নেকি
উম কিছুমান কিছুমান জাত জোগাত লাগে আৰু ভিজা পাছপৰ্ট কিন্তু চব জাগাত তে নালাগে আৰু তই বাহিৰত জায়গাত তাৰ মানে সেই জাগাটোৰ বিষয়ে অলপ জানি ল'ব লাগব সিহৰ লেংগুৱেজ কাৰেঞ্চি বিলাক কাৰ ইণ্ডিয়াৰ ভাহিৰত গেলে আমি কবা ডুবাইত গেলে বা কাৰণ তাতে আমাৰ ইণ্ডিয়ান কাৰেনছিটো নচষ্টলে আৰু আমি অলপ সেই সিহঁতৰ লেংগুৱেজটো অলপ জানিব লাগিব
এটাৰ লেংগুৱেজ কি ইংলিছ এটো হয়
উম ইংলিছতো কয় কাৰণ চাইনা টাইনা ইংলিছ ইমান নচলে ন নিজৰ লেংগুৱেজটোকে ইম্পৰ্টেন্ঞ্চ দিয়ে
অ অ এনেই কি বুলি কয় কাৰেঞ্চিটো এনে কাৰেঞ্চিটো চেঞ্জ কত কৰে কৰ'ৰবাত বাহিৰত যাব লাগে
কাৰঞ্চিটো এয়াৰপৰ্ট চেঞ্জ কৰবা পাৰি
তাতে থাকে মানে ন এয়াৰপৰ্টত মানে ক'ত আমাৰ এয়াৰপৰ্ট
আমাৰ ইয়াৰে এয়াৰপৰ্টতো থাকে চাগে কিন্তু তাৰে এয়াৰপৰ্টত ত ক'ত থাকেই আৰু
আচ্ছা আচ্ছা আৰু সেই ভিজা পাছবত কেনেকে বনাই
ভিজা পাছবত কিয়ম অনলাইন বনাব লাগিব ত কলকাত যাই অফিচ এটা আছে তাতে যাই কে পাছপৰ্ কাৰণে ত ডকুমেন্ট বিলাক দি থোয় আহিব লাগে
কলকাত যাব নাই নেকি পছপৰ্ট
উম উম
কি কয় আমাৰ ইয়াতে নহয়
আমাৰ এতিয়া হয় কিছুমান দেশৰ কিন্তু কিছুমান দেশৰ কাৰণে এ তাৰ কাৰ আয়াৰলেণ্ডৰ কাৰণে বেলেগ বেলেগ দেশ সেইবিলাকৰ কাৰানো কলকাতাত যাব লাগে সেইটো বস্তু মানে আমাৰ ইয়াতে নাই
আৰু ভিজ্জাত বনাই
উম
ভিজা ভিজা কত বনাই
ভিজা সেই অনলাইনে এপ্লাই কৰবা পাৰি
হয় নেকি
উম উম
তোৰ কি ভাল লাগে আলে কৰি ভাল লাগে না লগৰ লগত না পৰিয়ালৰ লগত
মোৰ তো ফেমিলিৰ লগত ঘূৰিব ভাল লাগে ফ্ৰেণ্ডছৰ লগত ভাল লাগে তোৰ কাৰ লগত ভাল লাগে
মোৰো ফেমেলি ফেৰেনছ ভাল লাগে কিন্তু ফ্ৰেছৰ লগত অলপ বেছি ভাল লাগে দেন ঘূৰি ফুৰি
অ তাতে উৎপাত কৰ পাৰি যে
খোলাকে ঘূৰবা পাৰি একদম
উম জি টি বস্তু খাৱা পাৰি
অ সেইতোৱে ভাল লাগে আৰু এটা মেমৰি হিচাপে থাকি যায়
উম উম
হলেও আৰু দায়িত্ব ল'ব লাগে দিছো কিছুমান হেণ্ডলত খুলিও
আৰু ঠিক আছে দে আজি টপিকতটো কথা পাতি ভাল লাগিল
অ।